অহ' কোৱা। অহ, কোৱা শুনিছো। অহ' মই এনে আছো। তুমি কি কৰি আছা?
অহ' মই এনেই বহি আছো দিয়া। ভাত চাত খালাানে?
অহ' ভাত চাত খালো। তুমি খালা নে?
অহ' মই এতিয়া খামেই মই খোৱাই নাই।
হয় নেকি? কি বনালা আজি।
তোমাৰ এ কি কয়, তোমাৰ এই বনালো। ভাতে কেৰেলাৰ ভাজি বনাইছোঁ ভতেকৰেলা। আৰু আলু।
হয় নেকি? উম। মই আজি তোমাৰ বাহিৰতে খালো, এ বিৰিয়ানী। খালোঁ আজি।
অহ' বিৰিয়ানী খাইছা নেকি? অহ, বিৰিয়ানী মোৰো মোৰ লাগে ভাল লাগে মুখ খাই কিনে, এতিয়াটো খোৱাই নই। উম', উম' কিমানত ল মানে কিনিছা।
অহ' এশ বিশ টকা।
অহ' হয় নেকি?
মই বিৰিয়ানী ভাল পাওঁ মানে খাই থাকো।
অহ' এই আমাৰ এই মইতো তোমাৰ এই গনেশগুৰিৰ এটা আছে আমাৰ কলেজৰ ওচৰতে তাতে খাওঁ। সেইটো মানে পুৰা ফেমাচ আছে। বহুত টেষ্টি বনাই অহ, তাৰে খাওঁ। তুমি কত কৰ খোৱা?
টো সৰুকে এখন দোকান আছে নহয়। অহ, ম খাইছিলোঁ একবাৰ তাতে ভাল লাগে হয়।
অহ' আৰু এনে কত কৰ খোৱা তুমি?
মই এতিয়া জোৰত, জোৰত তিনিআলিৰ খাওঁ। অনলাইন জ'মেটত অর্ডাৰো কৰোঁ।
অহ', অহ' এই জমেটত অৰ্ডাৰ কৰি এইটো কৰাটো ভাল হয় নে।
অহ' ভালেই হয় বেয়া নহয় তুমি অহ, ভালেই দিয়ে।
অহ' হয় নেকি মইতো কেতিয়াও এনেকুৱা অৰ্ডাৰ কৰি খোৱাই নাই।
অহ' কেতিয়াবা ট্ৰাই কৰিব পাৰিবা।
অহ' মানে তোমাৰ কিমান ফুল প্লেত কিমান লয়, অনলাইনত?
তোমাৰ অনলাইনত ওৱান নাইনটি।
ওৱান নাইনটি ন অহ, বেছি লৈ মইতো তোমাৰ এশ টকাতে খাওঁ।
হয় নেকি? অহ সেইটো মানে তুমি যোৱা যায় কি খোৱা আৰু তুমি অৰ্ডাৰ কৰি খোৱা বহুত ডিফাৰেণ্ট ন। তোমাৰ ঘৰত আনি দিয়ে সিহঁতৰ কেৰিং চাৰ্জ। বেলেগ বেলেগ থাকে সচ-চাৰ্জ, এতিয়া এপছৰ চাৰ্জ।
উম, আৰু এনেও তোমাৰ বেছি এনে বেলেগ মানে দোকানত মানে এনেকুৱা থাকেই যে বেছিও লয়। মই এবাৰ খাইছিলোঁ ফেঞ্চি বজাৰত খাইছিলোঁ তাত তই বেছি লয় মানে অলপ। ওৱান নাইনণ্টি লয়, উম, ওৱান নাইন্টি উম।
অ', ওৱান নাইন্টি মান তোমাৰ লয়, অহ। হয়, হয়, কিছুমানত বেছিও লয় কিছুমান কমো লয়। আৰু হাফ প্লেট কিছুমানত পোৱা নাযায় আৰু মই একবাৰ খাইছিলোঁ তোমাৰ অ', এইটি ৰুপিচত হাফ প্লেট আৰু অ', ওৱান এ এ ফিফটিত তোমাৰ ফুল প্লেট।
অ', হয় নেকি? মই এবাৰ খাইছিলোঁ। তোমাৰ এই বেলতলাত খাইছিলোঁ অ', তাতে তোমাৰ সত্তৰ টকাত পাই ছিলোঁ তোমাৰ এই কোৱাৰ্টাৰ যে কয় ন' হাফৰো আৰু হাফ থাকে যে।
উম, কুৱাটাৰ হয়। উম, সত্তৰ টকাত অ', কেনেকুৱা লাগিছিলে? তুমি এনে বিৰিয়ানীটো কৰ ভাল পোৱা? এনে গোৱা অসমৰে বিৰিয়ানী ভাল পোৱা নে? আৰু হেদৰাবিছ-হেদৰাবাদী-হে হেদৰাবাদী ষ্টাইলত বনাই নহয়।
অ', অ', অ', হয় এইটোও ভাল লাগে তোমাৰ, এইটোতো মই খোৱা নাই কেতিয়াও, এবাৰ খাইছিলো নেকি, তোমাৰ ইমান ভাল লগা নাই আমাৰ মানে ৰাস্তাত এ আছিল এটা। বনাইছি নতুন যে খুলিছিলে এইটোত খাইছিলো ইমান ভাল লগা নাই মোক। এইটো হয় ন কি হয় চাগে, এইটো কয় ন কোনোবাই এনেও এইটো পষ্টাৰ লগাই থৈ দিয়ে যে।
সেইটোতো এনে হয় কওকোমাৰ ইতে পোৱা যায়, সিয়াতে নাপায় আদ্ৰাবাটটো এনে কোৱা কোৱাহে যায় হেদ্ৰাবাদী বুলি, আৰু তোমাৰ বেছিকেতো এনে এ নৰ্মেলে বিৰিয়ানী থাকে। আৰু মই আমাৰ কলেজতো বিৰিয়ানী দিয়ে। মানে আমাৰ কলেজত বিৰিয়ানি দিয়ে ন, তোমাৰ বিৰিয়ানীটোৰ টেষ্টটো কে একো নাথাকে। একদম টেষ্টলেছ থাকে আমাৰ কলেজ। অ, একদম টেষ্টলেছ থাকে, নাখায় এনেই মানে
ঠিকে থাকে এনেকুৱোটো নহয়, এবাৰে পাইছিলো বিয়া মানে তেওঁলৰ মান টো অলপ গোন্ধাইছিলে আৰু এই কণীও গোন্ধাইছিলে।
কণীয়ে দিয়ে থাকে, এটা কণী থাকে আৰু মাংস চাংস এক
আৰু এইটো তোমাৰ ৰাইচটোও কম দামী ৰাইচ থাকে, এইটো বিৰিয়ানীৰ ৰাইচ নাথাকে।
অ দিলে অলপ ভাল দিব লাগে নি দিলে নাই নিদিয়াকে ভাল ন, তেনেকুৱা এনে পেলুৱাকে কিয় দিব লাগে। মই সেইটোৱে ভাবো।
উম এনেকুৱাই হয়। অ সেইটোয়েটো আমাৰো দিয়ে মানে বিয়া পোৱা নাই মই এবাৰ পাইছিলো। উম ঠিকে লাগে, আৰু কেতিয়াবা তুমাৰ এ ফ্ৰাইড ৰাইচ দিয়ে ন? সেইটো মানে বিৰিয়ানী বুলি কৈ কিন্তু, ফ্ৰাইড ৰাইচ থাকে এইটো।
ফ্ৰাইড ৰাইচ হঁ। বিহতে মানে বহুত মানে ঠাকিকে মানে উম পইচাটো ল'ব খালে অ, ভাজা ভাত দিকে ফ্ৰাই ৰাইচ দিকে বিৰিয়ানী বুলি কয়।
কলেজতো বহুত ষ্টুডেণ্ট থাক কে ন' চবকেতো এইটো কুলাব লাগিব সেইকাৰণে এনেকুৱাই বনাই দিয়ে আৰু কমতে।
উম, ভাল নাপাও মই। খালে মানে ভালেই খাওঁ, নহ'লে নাখাওৱে।
খালেটো ভাল-ভালকে মানে টেষ্টিটো খাব লাগে, তেতিয়া ভাল লাগে অলপ। উম, এনেই ঘৰত বনাই পাইছ নে কেতিয়াবা?
ঘৰত, অ, ঘৰত বনাই থাকে আমাৰ মানে, ঘৰত আহ মই লাষ্ট টাইম একবাৰ ট্ৰাই কৰি ছিলোঁ বনাবৰ কাৰণে, তোমাৰ হা যেনেকুৱা হেদ্রাবাদি এ বিৰিয়ানীত যে তোমাৰ অ, গটা গৰম মচলাবোৰ দিকে বনাই নহয় তেনেকুৱাকে ট্ৰাই কৰিছিলো ধুনীয়া হৈছিলে তুমি বনাইছানে কেতিয়াবা?
অ, ময়ো এবাৰ বনাইছিলো কিন্তু মোৰ সেনেকুৱা হোৱা নাই। যেনেকুৱা হ'ব লাগে মানে যোনটো মই খাও ন' বাহিৰৰতো এনেও ঘৰত বনালে ইমান টেষ্ট টেষ্টি নহয় মানে এনে
এ নহয় তুমি ঘৰটো ট্ৰাই কৰিবাচোন একবাৰ ধুনীয়াকে বনাবা মানে হেদ্ৰাবাদিত তোমাৰ মচলাবোৰ পায় নহয বিৰিয়ানী মছলা সেইবোৰ দিকে বনাবা।
মই যে তোমাৰ এই গৰম মছলা সেইবোৰ কিবা-কিবি দিছ
নহয়-নহয় তুমি এইটো বিৰিয়ানী মচলাটো দিব লাগিব তোমাৰ বিৰিয়ানী মচলা তাতে দিলে মানে ভাল হয়।
অ, এইটো অ', অ', কি পায় মানে কেনেকুৱা এইটো লব পাৰি?
অ, তোমাৰ এনে পেকেটত পায় বিছ টকা পেকেট লয় তোমাৰ এনে বা ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্টৰত পোৱা যায় আৰু তেনেকুৱা ডাঙৰ এনে গ্ৰচেৰিচ দোকানত পোৱা যায়। মানে য'তে-ত'তে দেখিবলৈ নাপাবা তুমি।
অ', অ', হয় নেকি কিন্তু মইতো দেখা নাই তাতে মানে বিৰিয়ানীৰ মচলাটো কিবা বেলেগ থাকে নেকি?
বিৰিয়ানী মচলাটো বেলেগ অ', বেলেগ মানে, হেদ্ৰাবাদি বিৰিয়ানী বুলি থাকে নাম
অ, হয় নেকি অ, এইটো মচলাত দি ঢালিলেই মানে ভাল হয় ন'?
তেষ্টটো তোমাৰ এ হেদ্ৰাবাদী বিৰিয়ানীৰ পাই যাবা এনে - এনে তুমি পাবা তেষ্টটো
অ, হয় নেকি অ, আৰু তোমাৰ এ কুকৰত বনাব লাগে ন?
হয় হয়, কুকাৰত বনাব লাগিব। কুকাৰত বনালেও হ'ব, কেৰাহীত বনালেও হ'ব। আৰু তোমাৰ ডেকচিত, ডেকচি বুলি কয় নহয় ডে
অ অ অ, এই তাহাঁতি মানে এনেইতো দোকানতো দে ডাঙৰ যিটো থাকে ন, সেইটোতে বনাই, কলহীৰ নিচিনা থাকে।
অ', সেইটোতে বেছি ভাল হয় নেকি, মইও সেনেকুৱাই লাগে মানে তাতে উম, মিক্স কৰোতে আৰু
উম উম হয়, সেইটোত মানে কেনেকা বনাই, এইটোত মই কেতিয়াও দেখাই নাই তোমাৰ বনোৱা তোমাক তুমি সেই বনাই কিনে বেলেগ বাচন থাকে নেকি বনোৱা।
বেলেগ বাচনটো তোমাৰ থাকে, হয় হয়। বেলেগ বাচনত নহয় সেনেকুৱাই বাচন থাকে ডাঙৰ, তাতে মানে বনাইকে তোমাৰ হেৰিটো কৰে। তাতে মানে, অ', ঢালি লয়, তাৰ পিছত তাৰ পৰা চাৰ্ভ কৰে কাক কিমান লাগে।
অ' অ'।
মানে চাৰ্ভ কৰি থাকে, তুমি এনে গুৱাহ তুমি যেনে গুৱাহাটীৰ তাৰে বিৰিয়ানী বেছি ভাল লাগিছে বুলি আৰু তুমি বেলেগ বেলেগ জাগাত কেতিয়াবা ট্ৰাই ক কৰিচানে বিৰিয়ানীটো?
অ', এবাৰ মানে মই কৰিছিলো, তোমাৰ মই মানে চেন্নাইত গৈছিলো তেতিয়া চেন্নাইৰ খাইছিলো ভাল লাগিছে অ', চেন্নাইৰ ভাল লাগিছে কিন্তু। উম, এইটো তোমাৰ এই হায়দৰাবাদৰ নিচিনা লাগিছে মানে হে
অ', চেন্নাইতো তোমাৰ চেন্নাইতো হেদ্ৰাবাদ চাইদে হয় নেকি?
অ', হয়, সেইকাৰণে উম উম, বহুত টেষ্টি আছিলে, সেইটো কিন্তু খাইছিলো ব বৰ টেষ্টি আৰু তোমাৰ মাংস ডাঙৰ ডাঙৰ থাকে ন, সেইটো খোৱাদ ভাল লাগিছে নে পিচ দিছিলে আৰু তোমাৰ মছলাও বৰ টেষ্টি আছিল।
মছলাও দিছে।
উম উম আৰু এইটোৰ লগত তোমাক ফ্ৰাই মানে এই যে চাগে ন চিকেন ফ্ৰাই মানে
চিকেন ফ্ৰাই হয়। এক্সট্ৰাকে দিয়ে মানে চিকেন ফ্ৰাইটো। অ' তোমাৰ অ', মানে টেষ্টটো তাৰ বাহিৰতো মই ট্ৰাই কৰা নাই মানে গুৱাহাটীতে মানে হায়দৰাবাদী বিৰিয়ানী বুলি এখন পল্টন বজাৰত আছে। তাতে ট্ৰাই কৰিছিলো মান ভাল লাগি তাৰে টেষ্ট ভাল বেয়া লগা নাই বাৰু। খাইছো বাৰু ভালে লাগিছে অ হেদৰাবাদী বিৰিয়ানী বুলি আছিলে।
উম-উম হয় আৰু কিছুমানে তোমাৰ বিৰিয়ানীত যে এটা যে ম। মিঠা মিঠা কিবা থাকে ন সেইটো ৰাবি নে কিবা বুলি কয় সেইটোও খাই।
হয় নেকি? অ মই খাইছো অ এনেকুৱা দবৰি বুলি হয় হয় তুমি ঠিকে কলা।
লাগে যে বুনিয়া নিচিনা।
হয়, নেকি অ মই খাইছো এনেকুৱা ভাল লাগে।
অ সেইটোৰ লগতো খাই কিছুমানে ভাল লাগে বোলে। কিন্তু মোকতো ভাল লাগে ন মই এবাৰ খাইছে যে ম মিঠা মিঠা লাগে এইটো খালে উম, সেইটো খালি তুমাৰ ভাল হয় মানে হজম কৰে ন তোমাৰ। এইটোত মানে অলপ এ দৈ দৈও মিক্স কৰে। সত মানে কিন্তু এইটো মানে খোৱাটো ভাল লগা নাই আৰু।
অ' কোৱাতটো ভাল।
উম আৰু এনেই তুমি বিৰিয়ানী বন নে কি জ্বলা বনোৱা নে।
অ মই অলপ অ জ্বলা খাই খিয়ে ভাল পাও আৰু। তেনেকুৱাই জ্বলা খাইকে তেনেকুৱা উম তেনেকুৱা ভাল লাগে আৰু। লাগে ন সোৱাদ।
উম হয় আৰু কণীয়েও দিব লাগে মানে কিছুমানে কণী নিদিয়ে ধৰা। বিৰিয়ানী অকল মাংস থাকে কণী থাকে আৰু আলু হ'ব লাগে মেইনতটো তোমাৰ আলু হ'ব লাগে।
কণী চণী দিলে মানে তেজটো আৰু আৰু খোৱা অ।
উম আৰু তোমাৰ বিৰিয়ানীৰ আলুটো বেছিকে টেষ্টি লাগে।
হয় নেকি যিহেতু বইলাই লো
উম-উম-উম বইল আলুটো ভৰা ভাল লাগে খোৱাত। বত মই সেইটো খাও আৰু বিৰিয়ানীৰ লগত যে এটা চাটনিও দিয়ে ন সেইটো ভাল লাগে মইতো যেতিয়াও মানে খাও নমে মই মানে এইটো বিৰিয়ানী টো জুইচটো লৈ লৈ খাও। ধল আনি তোমাৰ এই মছ চাটনিটো নৈ খাও। উম, ভাল লাগে সেনেকুৱা। এনে শুকান শুকানকে মানে যোলটো বেছি দি কিনে খালে ভাল লাগে আৰু তেতিয়া। আৰু জ্বলাও হয় ন জোনটো আৰু এবাৰ খাইছিলো তোমাৰ এ কি ৰৰ ফালে খাইছিলো তেতিয়া মানে ভাল লাগিছিলে তেতিয়া যাতে গৈছিল। টো তেতিয়া খাইছিলো সেইটো মানে বহুত জ্বলা আছিল।
হয় নেকি? অহ তেনেকুৱা খাইকে ভাল লাগে অহ,
হয় ঠিক আছে দিয়া ৰাখো দিয়া। ভাল লাগিল তোমাৰ লগত কথা পাতি উ থেংক ইউ।